হেল্ল' অ'হ কি কৰি আছা? এই গাড়ীত আছো। আপুনি অহ।
মই ৰাস্তাত। ইমান গৰম। কাৰেণ্ট নাই যে সেইকাৰণে ৰাস্তাতে ঘূৰি ফুৰিছোঁ এই গৰমত। অকমান ওলাই আহিছ বাটত। নাই। বৰষুণ নাই কাৰণেটো বেছি গৰম হৈছে। আৰু কিবা খালা নাই?
অ খালোঁ। অহ এ কাঁহ টো ভাল হোৱা নাই। এ জ্বৰ-কাহ
হয় নেকি? ঔষধ খাইছা?
আহিছো। তেও ভাল পোৱা নাই। খইছো কালি মেডিকেল গৈ অলপ দেখাই আহো টেষ্ট পৰীক্ষাটো কৰি আহো গৈ। গা-তো বহুত হেৰি হৈ গৈছে আও। দুৰ্বল হৈ কিমান টেবলেট খাম আও!
তাৰপৰা ইয়াত আকৌ কাঁহৰ কাৰনে হেৰি কৰে, তুলসী ৰপাত আৰু আদা থেতেলি পেলাই ৰস ওলাই তেতিয়া পা -ঘ গৰম অকমান গৰম কৰি, নিমখ অকমান গৰম কৰি, খাই দিয়া। উম। তেতিয়া কাহ ভাল হৈ যায়। তাত অকণমান মৌ-জোল দি।
অলপ আগত এনেকুৱা কাঁহিছো। এনেকুৱা। অলপ আগত এনেকুৱা কাঁহিছো এনেকুৱা কাহিছ অৱস্থা বেয়া হৈ গৈছে। এতিয়া অলপ কমিছে। অই চা-আদা পোৰা
ত তাত এতিয়া আদা পোৱা যায় ন
যাই আাকে ন ম।
অহ ', - অহ ', যাই যদি সেই তুলসী পাত নাপালেও সুধা আদা ৰস ওলাই অকমান গৰম পানী কৰি। হেৰি তাত নিমখ অমান পেলাই খাই দিবাচোন তেতিয়া ভাল হৈ যাব কাহটো। এনে কফ চিপ আনি খাই। খাইছা নে নাই।
স ক চ আজি পোৱা নাই কালিয় খাইছো নাই কালি দেওবাৰ। খালি দেও হাহ ',
অহ ', তুমি দেৰি দেৰিকে গা ধোৱা নেকি? উম ', দেৰিকে গা ধোৱাা নেকি? এটা চল
এইটো বি চ ন মানে যাইবিলাক গা ধইলো সেইকাৰণে নবাওঁ আৰু। গোটেই ৰাতি জৰ। কা হাঁ খাব নোৱাৰি তেক মানে।
এইবাৰ যাক জৰে পাইছে নহয় একদম। খেঠালি দিছে একদম খাবও নোৱাৰে উঠিবও নোৱাৰে বিষৰ কোবত।
ভাত খাব নোৱাৰোঁ
হয় নিকি হেৰি কৰিবা অকমান জিলাত বিলাকে ভাতগিলাক বনালা মাৰ ভাত। বনাই নিমখ অকমান দি সেনেকে মাহ ভাত বনাই হয়।
গম পানী খাই - খাই ভাগা হৈ গৈছে আজ।
একদম বেছি। নহয় বেছি গম পানী খাব নালাগে। খান ধুনীয়াকৈ খাল মানে। কি?
হম ',
এতিয়া। কোম্পানীৰ কি খালা?
উঠিছিল জানোঁ আহ জিকা আৰু মটৰ ভাজি। তাৰপিছত চায়বিনৰ তৰকাৰি তাৰপিছত, মিঠাই ৰুটি, চাহ, ভাত অ' সদায়ে হয় নেকি আহ কামত তিন তিন তিন
হয় নেকি, সপ্তাহত তিনদিন দিলেও কথা নাই। খোৱাবা খাব খাব পাৰে যে এতিয়া আকৌ বেছি মিঠা দিলে বুলিয়ে অ, পিঠা দিলে বুলিয়ে নাখাবা আৰু বেছিয়ে আজিকালি চুগাৰ বেমাৰ হয় তাকে সৰু -ডাঙৰ চবয়ে চুগাৰ
সপ্তাহত তিনদিন দৈ দিয়ে তাৰপিছত সপ্তাহত যে দিন
দৈয়েটো উম, হা দৈ দৈটো খোৱাটো ভাল দৈটো খোৱাটো বেয়া নহয় খাব লাগে উম সেইটো কেলচিয়ামৰ কাৰণে বোলে ভাল খাব লাগে বা আমি দৈ নাপ চাব কাৰণে আ
উম, এই
হয় নেকি? বহুত দাম মা নোৱাৰি ইয়াত আমাৰ ইয়াত বহুত দাম। দেৰশ দুশ টকা সেনেকুৱা
অ বা খব কেনেকুৱা?
বা খবৰ ভালনে? অ বাহ খাব ভালনে?
অ' কি
হয় নেকি। অ' দেখা পাইছ
কিহে দি ভাত অ' দেখা পাইছিলো।
অ' কিহেদি ভাত খালো মানে হেৰি কৰিলো, আজি ফিচাৰীত মাছ মাৰিছিলে সেয়া মাছ দুটা মাৰিলে, মাহতক এটা দিলে আৰু এটা আমাৰ আনিলে। তেতিয়া ভাত কেৰেলা আৰু আলু সেয়া দি মাথাটো দি এডোখৰ মাছ দি সেনেকে বনালো আৰু বাকী খিনি তেলত দি থৈ দিছো কাইলৈ বনাম আৰু আকৌ ৰাতি উম, দুপৰীয়া মানে কি হেৰি পচলা আলুগুটি আৰু মাংস অলপমান সেইখিনি উম সেইখিনিও আছিল বিলাহী সেইয়া দি সেনেকে মিলাই খাই দিলো আৰু। খিনিয়ে আকৌ নাখাই যে কণী এটা আমলেট বনাই দিলো, তাকে খালে। সেইয়াই আৰু এতিয়া আৰু খাই বৈ লৈহে
হেৰি হ'ল আমাৰ বাছখনো ত্ৰিছ ত্ৰিশ ন পঁচিশ জন মানুহ য'ত ষ্টপ দিব লগা আছিল, তাত নিদিলে ষ্টপ, আগত লৈ
হয়।
এতিয়া দশ মিনিট খোজকাঢ়ি যাব লাগিব। উম ইমান মান ম'বাইল চাই আছ
হয় নি। অঁ এ খোজ কঢ়াটো ভালহে বেয়া নহয়-নহয়, এতিয়া আঠ ঘন্টা ডিউটি কৰি আঠ ঘণ্টা দি। কৰি আছা এতিয়া দ
আমাৰ নহয় বেলেগ মানুহ আমি গৈয়ে পোৱা তাত। অহ ', গৰম নাই ঠাণ্ডা পৰিছে সকাৰণতো বেমাৰ। চ চবৰে বেমাৰ হৈছে কম্পানী আহে ম চ ক
অহ ', হয়
জৰ
হয় নেকি?
উম',
অহ ', আমাৰ পিনে এতিয়া বহুত।
হয় নেকি?
গৰমত থাকিব নোৱাৰিহে বাহিৰত ওলাই আহিছো অকমান। অহ ', ভাল হৈছে - ভাল হৈছে। ইমান বেছি ভাল হোৱা নাই আৰু তথাপি। এ পোহৰাটো ফুটি গল যে এতিয়া সে ফুট ফুটি যোৱা কাৰণে। এতিয়া অলপ অহ ', আজি কৈচোন ফুটাই দিম দেই হেৰি কৈছে নালাগে মই বোলো কটা এডাল দি ফুটাই দিওঁ আমাৰ আধুনী বাইদেউে কৈছে নেমু কটা এডাল লৈ ফুটাই দিবাচোন।
ভয়াতোৰ ময় তোৰ মানহ
এ কৈছে নাই নালাগে- নালাগে হেৰি- ফুটাই দিব নালাগে উম ', সেয়া কৰ ফুটাই দিব নালাগে মল ফুটাই দিব নালাগিলে বিষতে থাকিব লাগিব সেনেকে তাৰপিছত আৰু ভাল হ'ব সেনেকে গেছ। লামাই থাকে। কিব গোটা হৈ যাবগৈ তেতিয়া আকৌ সেইটো জোগাতে আকৌ ওলাম সেইটো কাৰণে সেইটো কাৰণে মই কৈছো। চুম হেৰি কৰিব। অহ ', ফুটাই দিব লাগে এতিয়া নিদিয়ে ফুটাব। এতিয়া আৰু কি কৰিমা আৰু। পছে নালাগে ফুটাই দিব।
কি?
হা
অ একদম ডিঙিত চব বিষ হয়ছ
ডিঙিৰ বিষৰ কাৰণে হেৰি কৰিব হেৰি ডিঙিত ডিঙিত কাপোৰ এখন মেৰাই থবা তেতিয়া মানে ভাল হৈ এনে ধৰ ডিঙিত যিমান ঠাণ্ডা লাগিব তিমান কাহ হ'ব অ
তো ভাল হোৱা নাই কোম্পানী পৰা ওলোৱা পিছ
কাহৰ টেবলেট খাইছানে নাই
কালি যাম হস্পিত আইছ নাই অ তেজ পৰীক্ষাত তাতো পৰি ক
হা
দেহাটো সুস্থ নাথাকিলে কি কাম কৰিম হয়নে দেহাটো সুস্থ নাথাকিলে কি কাম কৰিম উ ভালে আছে
অ এনে আউ সেইকেইজনী লগত যে ৰান্ধিব পাৰে সেই লগৰ কেজনী অহা নাই নেকি
আহিছিল শন-অ দেওবাৰে আহিছিল অ সিটো দেওবাৰে আহিছিল বল বল
হয় নেকি হয় নেকি
আমাৰ
হে হেখন মাজে মাজে সিহতক মাজে মাজে মাতিবা তেতিয়া ভাল ভাল বস্তু আনি দিবা ভাল ভাল বনাই খোৱাবই বেমাৰ ভাল হৈ যাব
সিহঁতক মাতিব নালাগে
ন হয় নেকি অ এনে তাৰ শুকান মাছ শুক তাত শুকান মাছ চাবা নে নো ৱা শুকান মাছৰ পিটিকা বনাই খালে হেৰিটো ৱা গা জ্বৰ বিষটো চাবিছ
শুকান মাছ এনেকুৱাকে খাব মন গৈ আছে মানে নাপাওৱে আ কত পাবি
অ হাইয়া সৰু আমা সৰু ছোৱালীজনী যাব নহয় তেতিয়া অকণমান বনায়ো দি খদাম আৰু সেনেকে বকৰাও দি তাই যাম বুলি কৈছে এতিয়া টিকেট বোলে টিকেট দহ তাৰিখ মানে কাট কাটিব চাগে এতিয়া এক তাৰিখে মানে হেৰি আছে কিবা পৰীক্ষা আছে বোলে কলেজত সেইটো শেষ হোৱাৰ পিছতে মানে টিকেট কাটিব আৰু অহ ঠিক আছে অহ অকলে যাব অহ কেনিবা তোমালোকে লৈ যাবা আহি আৰু চিন নাপাবা জানো লৈ যাব নোৱাৰিবা? হা
দশ তাৰিখে
দহ তাৰিখ কি বাৰ নাজানো এতিয়া বোলে ন হাজাৰ টিকেট হৈ আছে এতিয়া উ সাত হাজাৰ হব যেতিয়া হে চাই অকমান কমিলে ইমান টিকেটটো কাটিব আৰু
অহ মই সেইটো মাহত যদি পইচা হয়
অহ কিবা নিব লাগিলে কবা, তেতিয়া লৈ যাব দে হ'ব দিয়া এতিয়া ৰাখিছো।
হয়